ভাল হৈ আছে। সেইটো মানে লগে লগ কল বোৰ লাগিছে যে কেনেক।
হা অ', এইটো পল লাগিল যে মোৰ।
তাৰ লগাল লগ কল বোৰ লাগিছে। তোৰ মানে গেপে ৰাখে না চ অলপ টাইম।
অ', মুদুজ যি। মোৰ যি গ্লিচ ম পাঁচটা মান কল এনেই গুচি গ'ল।
হা হা মোৰো হয়, মোৰ ফাৰ্ষ্টত দুটা ক'ল এনেই গুচি গল তাৰ পিছত মই মুচ তে ল'ৰা দুল লগত কৰিলো সিহে জানিব সি কি বকিলে ভালে পাৰলো মই ওৱান নাইনটি ছেকেণ্ডত কাট খাই গ'ল।
হয় নেকি? মোৰ মুছলিম ল'ৰা এই কৃষি মোৰ লগতো কথা পাতি আছিলো অলপ।
মই ছোৱালী বুলি ভাবিছিলোঁ ঠি
কেনেকৈ এতিয়া মই মই এ তাক সুধিছো হে ভাত খামচ অ হ'ল ই সেইডাল খাইছো বুলি কৈ নিদিলেই হ'ল আৰু বোলো।
সি কি ৰ ৰখি ৰখি কথা কয় নেকি আকৌ?
অ কিবা বৰ কিবাকে কথা কৈ থাকে আকৌ ম প্ৰফাইলডাল টো দেখোন কিয় কিমান ভাষা, এ উৰ্দু ভাষাতে কিবা লিখি থৈছে।
অ', পাইছো পাইছো, সি সি মোৰ আগতে লগতে কথা পাতি আছিলে অলপ আগত।
কেনেকে কথা পাতিছে, বহুত ফটুৱা কথা পাতিছে কিন্তু মোৰ লগত।
এই নেকি সি সি মানে ক'ব নি সিবোৰ কৈ তুমি ৰখা বোলে মই কৈ লওঁ।
উম', এতিয়া মানে তাৰ লগত মই কথা পাতি এতিয়া মই বেলেগ লৰা বেলেগ লৰাৰ লগতো কথা পাতিছো নাই তোমাৰ লগতো যেনেকৈ কথা পাতি আছো। লাগিছে এনে আৰু মই যেতিয়া গম পালো কি এই মুছলিম হল আৰু মই কিবা লাগিছে কথা পাতিবলে
অ', মই কালি নে পৰহি এ তাৰ লগত কথা পাতিছো। সি মোক কয় মই মাছৰ বেপাৰ কৰো কিনিবা নেকি বোলে? গৰৈ মাছ, কাৱৈ মাতিছে কি কি নাম কৰিছে মোক
মানে মো
মই নাজানো এইবিলাক, ময়ো যে নাপাওঁ।
উম আছেই, চবজিও চিনি নাপাও।
মইনো কনচা জানা ব
ইতিমধ্যে লৰা কাৰণে মই ছোৱালীজনীয়ে ছোৱালীমানুহজনে পাই মই নাজানো।
উম, ধৰা মানে খালী মানে মই গেছটো অন কৰিবই নাজানো আজিলৈকে।
এইটো কিয় নাজানো, এইটো নাজানো মই বহুত বেয়া পাও।
ম মানে আজিলৈকে ট্ৰাই কৰা নাই ন, ট্ৰাই কৰিলে পাৰিম চাগে কিয় নোৱাৰিম।
উম যেতিয়া ঘৈনীয়েকে তোমাৰ এ অ ট্ৰাই কৰাই দিব ভো কিব কি তেতিয়া পাবা।
চুহ দেখা যাব সেইটো পিছত।
ন দেখা দেখা নাই তো সেইটো হ'বয়ে দেমছ কচ আজিকালি ছোৱালীয়ে বিচাৰে কি? চব বস্তু ফিপটি ফিপটিয়েই হওক।
অ', অ', মোৰ প্ৰব্লেম নাই নহয় মই জাষ্ট ট্ৰাই কৰা নাই কাৰণে নোৱাৰো। কৰিবলৈনো কি আছে, চাঞ্চ আহা নাই কাৰণে কৰা নাই।
অ', কৰা আৰু তেতিয়া মানে তুমি উম শুদ্ধ সাংস্কাৰী ছোৱালী পাবা। কিন্তু নিজৰ পচন্দৰ ছোৱালী মানে কৈতে মানে না নিজৰ পচছন্দৰটো নিজৰ পচন্দত ভাল পোৱা তে হব না ভাল হলে ভালেই হব কিন্তু তাৰপাছত তেতিয়া ফিফটি ফিফটি হ'ব আৰু বাকি চত মোৰো যেনেকে বিচাৰো চ ফিফটি ফিফটি হ'ব।
একো নাই একো নাই, সেইটো মাহতে নিবিচাৰে মোৰ কাৰণে।
উম।
মই ইমান জানো এ মোক মাহঁতে নিবিচাৰে।
টো মানে তই যি কৰা কৰ আৰু তোৰ ওপৰত কথা মই একো কৰি দিয়াত নাই তোক।
নাই মই যদি নিজে কওঁ যে মোক বিচাৰি দে তেতিয়া বিচাৰি দিব।
উম ইমান বয়সতো হোৱা নাই নহয় এতিয়া তিনহে আৰামছে পঢ়া, পঢ়া এতিয়া।
সেইটোৱে এই মেট্ৰিকৰ সময় মই এইবিলাক কৰি আছোঁ।
কিয়নো মেট্ৰিকহে ইমান টেনশ্যন ল'ব লাগে কথা আছে নেকি।
নাজানোঁ আৰু চবৰ পৰা শুনিয়ে আহিছোঁ আৰু সৰুৰ পৰা।
পাছ কৰিলেই হ'ল সেইটো আৰামছে।
তুমি কি লৈছা চাইন্স, মেথছ, আৰ্টছ, কমাৰ্চ।
আৰ্টছ ছাইন্স মোৰ পৰা নহ'ব এই ছাইন্স কমাৰ্চ অংগ বোলা বস্তুটো মোৰ পৰা নহয়।
ফিজিক্স।
এ এইবোৰ কিয় কোৱা।
কি কয়, কি কয় দৰঙা গাঁৱত ক'ত পৰিছিলা।
দৰঙৰ আগত মই ফাৰ্ষ্টতে তোমাৰ তেজপুৰত পিঢ়িছিলোঁ তেজপুৰৰ পৰা মই এতিয়া বিশ্বনাথ চাৰিআলিত। তাৰ পাছ আউট হৈছোঁ।
অ', স্কুল ক'ত পঢ়িছিলা?
কোন মই বিশ্বনাথ জ্ঞান ভাৰতী।
আচ্ছা, ঠিকে আছে।
এতিয়া মই সেইটোকে ভাৱিছোঁ মই কলেজ লাইফ এটেন্ড কৰা নাই নাই এতিয়ালৈকে ইলেভন টুৱেলভো যিহেতু তোমাৰ চিনিয়ৰ চছেকেণ্ডৰী স্কুলৰ পৰাই কৰিছোঁ ত' এতিয়া কেনেকুৱা হয় বা? তোমাৰ কলেজ মই ভাবিছোঁ মই ক্লাছ বিচাৰি থাকোতে বোল এঘন্টা যায় মই চবকে এইটোকে কৈ আছোঁ।
ঠিকে আছে, একো নাই, একো নাই মইতো এইবছৰে হাইচেকেণ্ডাৰী
ইয়াৰ আগত ক'ত পঢ়িছিলা?
ড'ন বস্কো।
অ', খটাখূৰ নে নাই তুমি?
হুম।
খটাখূৰ নে বোলো তুমি? হেল্ল' শুনিছা নহয় ডনবস্কোৰ পোৱালি বোৰ খতাখূৰ। মানে থাকে।
হয় নেকি।
উম অ', তুমি গম পাইছা তুমি যে দেখিবলৈ যে ডাঙৰ, ডাঙৰ যে এই ড'ন বস্কো পোৱালিকে ডাঙৰ, ডাঙৰে লাগে ড'ন বস্কো কোনবা এখন স্কুলৰে বৰ মানে ডাঙৰ, ডাঙৰ লাগে।
হয়
মান যায় যায় ন মানুহ মোৰ লগতে
নাজোনো আৰু দেই সেইটো কাৰণে বহুত মিছ আণ্ডাৰষ্টেণ্ডিংও হৈ যায়।
মানে কেনেকুৱা এইটিন ইয়াৰ্চ।
তোমাৰ তোমালোকৰ নিচিনা ছোৱালী বিলাকৰ সৈতে হৈ যায়।
কিহৰ মিচ আণ্ডাৰষ্টেণ্ডিং তুমি ডাঙৰ বুলি।
অ', যি টি কাম হৈ যায় মানে।
হ হা।
মইনো কি জানোঁ তেনেকে আহিছে বুলি হা।
একো নাই, একো নাই তোমাৰ বিয়া খাবলে হয়।
এনেও পাব, পাবা কিয় নাপাবা। অ', পাতিয়ে দিম আৰু মোতকৈ আগতে তোমাৰ বিয়াই হ'ব।
না না না ভাই মোৰ দেৰি আছে ভাই মই বহুত কৰি পেলাই আছে কাম।
এ। পাতিব আৰু বিয়াখনি। কাৰ মোৰ।
উম।
মোৰ এনেওত টোপনি নাহে, মই এতিয়া একেইটা বাজিছে?।
জানো কেইটা বাজিছে বা চাৰে এঘাৰটা বাজিব আৰু।
চাৰে এঘাৰতা হব হে আৰামত। বহুত দেৰি তোকে নকবা।
এই ইয়াৰ যে ইউজাৰ বোৰ যে অলপ পগলা নিচিনা জানা ৰিপ্লাই নকৰে-ৰে ইমান। ফাল্টু-ফাল্টু ইউজাৰ এটাক আকৌ মেছেজ দিছো মই। এইটো প্ৰজেক্ট কৰিবা নেকি? সি মোক ফোন কৰি গৈছে কি এইটো? কি মই চব কৈছো বুজাই। নাই মই নকৰো দিয়া তুমি এইবোৰে। মানে তোক কোৱা নাই জাষ্ট মই সুধিছো হে তই কোন এনেকে কবোলে মাথাটো। কি কৈছে? এইবোৰ।
হম। মইতো কৰিবলৈ মনই হৈ আছে এই কথাটো বেয়া হৈ যায় বুলি।
ক'ত গয়া গয়া পোৱালিবোৰ এড কৰিছে মই কৈছোঁ তই ক'ৰ গয়া গয়া পোৱালিবোৰ এড কৰিছ কাম পোৱা নাই আৰু।
এই ডপুৱ মানে আগতেও মোক কৰিছিলি ন' সেইটো। কিবা কাত থাকতে এটা আহিল যে ইতিয়াই কৰাব চাগে।
উম তুমি এনে নিখিলৰ লগত কথা পতা না নাই নিখিল কাজু।
অঁ সিহঁতক তেনেকৈ চিনি পাওঁ কিন্তু কথা চথা নাপাতোঁহ মই গ'লে।
উম ইয়াৰ লগতে পাতা হয় মানে।
উম অ দপলৈতে পাতা হয় নিজৰ। মানে দৰা সেই সৰুতে আছিল ন সৰুতে কথা পাতা হয় আৰু তেতিয়া মই সৰু আছিল তে চবেই কথা পাতে ন'। সৰু পোৱলি বুলি।
উম।
এতিয়া ধৰা গ'লে কোনো চিনিয়ে নাপাওঁ মই-মই জানো।
যাবা আকৌ ইফালে। সিহঁতৰটো ভাওনাত যোৱা নাছিলা মই গৈছো ভাওনাৰ দিনা সি ভাও লওঁতে।
ভাওনাত। মানে মই ভাওনাৰ সি অখৰা কৰি থাকোঁতে গৈছিলোঁ কিন্তু ভাওনাত যোৱা নাই মই।
লগ পাম দিয়া, এদিন কেতিয়াবা নাই কেতিয়াবা নহ'লে।
কেতিয়াবাটো পামে।
তেতিয়া মই চিনি নাপাওঁ মই-মই কাকোয়ে চিনি নাপাওঁ বুলি কয়। মই চিপ পাওঁ কিন্তু দেখিলে চিনি নাপাম সেইটোৱে।
পাবা-পাবা মই বঙালীটো হয় জাম, তেতিয়া পাই যাবা।
চছমা জোৰ লগাই আহিবা।
নাই-নাই। এতিয়াও ভাবাচোন মেট্ৰিক। মোৰ ফেব্ৰুৱাৰীত মেট্ৰিক আছে, অক্টোবৰট ইন্টাৰ স্কুল খেলে যে মই সেইটো কাৰণে খেলিম নে নাই ভাবি আছো।
খেলিবা-খেলিবা কিয় নেখেলিবা
আকৌ মই কলা বঙালী হৈ জাম
এ তোমাৰ লুকচটো ডিপেণ্ড নকৰে না, হে তোমাৰ চোৱা এতিয়া যদি তোমাৰ পঢ়াটো সেইটো পইন্টত উইকো হয় এতিয়া তুমি যদি হেইটো ইণ্টাৰ্নশ্বিপ কিবা এটা কাইলৈ তুমি কিবা এটা হেইটো পৰা অপৰচুনিটি পাব পাৰা, পঢ়া পৰা অপৰচুনিটি পাবা বুলি সেইটো যে একো চান্সেছে নাই
এইটোও হয় বাৰু
খেলখন কৰিব মই নিজে খেলি ঘুৰি আছো মোৰ পোৱা নাই তেনেকে
এ মোৰ মানে মেইন প্ৰব্লেমটো কি হয় মোৰ স্কিনটো বহুত চেনচিটিভ কি মই মানে ৰদত থা এই অলপ ঘাম চাম ওলাই গলেও পিম্পালছ্ ওলাই যায় বৰ অশান্তি পাও
তুমি নো কনচা মোৰ চেনচিটিভ নহয় বুলি ভাবিছা মোৰ পিম্পালছেদি ভৰ্তি হৈ গৈছিলো এইবাৰ ঘৰত থাকি থাকি পেটটো ওলাইছিলে আৰু
মই যেনে তেনে পিম্পাল্ছ ভাল কৰিছো এইটো বছৰত
আছেতো কিছুমান কিমান বস্তু আছে তোমাৰ চাগে স্কিনত শ্বুট নকৰা বস্তু কিছুমান আছে ন লগাবা আকৌ এনেকে হিমালয়া ফেচ ৱাছ আছে সেইটো শ্বুট নকৰে
এই সেইডাল নলগাওঁ দেই সেইডালটো নলগাওঁ মই
তুমি কি বেবিক্ৰিম চেবিক্ৰিম ডাঙৰলে লগাইছিলা নেকি কোৱাচোন
নাই নাই মইতো মানে সৰু মানে লাষ্ট ইয়েৰ মানে এই ক্লাছ এইট নাইনত থাকোতে মই মানে ইমান পাটতা নিদিলো মই এন চি চি ক্ৰিকেট চব কৰি ফুৰি আছিলোঁ ন তাৰপিছত মানে মানুহ বিলাকে ক'লে ন তেতিয়া নিজৰ গাত লাগিলে তাৰ পিছত এৰি দিলো সব
এটা কাম কৰিবা তুমি এইটো উম ডাৰ্মা টাচৰ ফেচ ৱাচ টো লগাবা না সেইটো লগালে ঠিক হ'ব আৰু বেছিকে এটা কাৰণে হয় কি মানে গৰমত ঘামি থকা হয় না
উম
মুখত যিমান লেতেৰা লাগে সিমান এইটো হয়
উম বুজিছোঁ বাৰু এই মই পাঁচটামান ডক্টৰ দেখালো
উম
মই মানে যেতিয়া গাত লাগিলে ন কথাটো মোৰ ঘৰত উৎপাত কৰিলো মোক ঠিক কৰি লাগে বুলি মই কমেও পাঁচটা মান ডক্টৰ দেখাইছো মই
মোৰতো জাষ্ট ৰিচেণ্টলি ঠিক কৰিছিলো কেইদিনমান আগত
এ মোৰো বাৰু আগতকৈ বহুত খিনি ভাল হৈ গ'ল বঙালী হৈ থকা নাই
এ তুমি এটা কাম কৰি বাৰু বা মই ডক্টৰটোৰ নামটো পাহৰিলো বাৰু আ তোমাৰ এই চিভিলৰ ওচৰতে তোমাৰ পেট্ৰল পাম্পটো যে আছে যে
উম
চিভিলৰ ওচৰত পেট্ৰল পাম্পটোৰ লগতে এটা ডক্টৰ বহে ন মানে ধৰ বয়সস্থ আৰু হা তোমাৰ আ এইটো কি বুলি হোমিয়ৰ নিচিনা তাত তুমি দেখাবা তাত দেখাবা
দেখালো মই সেইটো প্ৰথম ডক্টৰ আছিলে সেইটো কাম নকৰিলে মোৰ
মোৰচোন কাম কৰিলে
তোমাৰ স্কিনটো বেলেগ আৰু তোমাৰ স্কিনটো বেলেগ ছাগে
তোমাৰ কি স্কিন মোৰ অইলী স্কিন
গৰু-
সেইটো-
মোৰ কোনটোৱে কাম কৰিলে যানা? অ এই মোৰ নতুন কোনোবা ছোৱালী ডক্তৰ এজনী আহিছিলে তাই মোক মানে এনেকে- শুৱাই লৈ এনেকে কিবা কিবি কৰি মেলি বহুত দেৰি কৰি মেলি মোক বস্তু বিলাক দিছে। মোক খালি এটা কৈছে তুমি বোলে ছানস্ক্ৰিন নলগাবা বোলে ছানস্ক্ৰিন লগালে ওলাই যাব।
হে তেতিয়া ময়ো নলগাও ভাই ছানস্ক্ৰিন কলা হলে হ'ম মই যে ছানস্ক্ৰিন নলগাও।
এ সেইটোয়েটো মোৰ ফাটি গ'ল ন। এতিয়া ছানস্ক্ৰিন নলগালে মইতো কলা হৈ যাম আকৌ। সেইকাৰণে মই সেইটো ভয়তে ঘৰৰ পৰাই নলাও। হা
স্প্ৰে লগাবা ছানস্ক্ৰিন যিটো স্প্ৰেটো পায় সেইটো লগাবা।
আহ তেওঁ লগাও আৰু অলপ চলপ। নলগোৱাকে টো ওলাই যাব নোৱাৰি ন।